নমস্কাৰ, নমস্কাৰ ক'ত?
মই তোমাৰ শুধ ধৰিছিলোঁ আৰু, তুমি?
নৈ যাওঁ শুবলৈ পিছে
উম, পিছে খোৱা-বোৱা কৰিলা?
উম, কৰিলো কৰিলো। পিছে কি কৰি আছা এতিয়া?
পিছে মই এটা বিশেষ কথা এটাহে ভাবি আছিলো।
উম, ফুটবল খেল হৈ আছে, ক্ৰিকেট খেল হৈ আছে, চোৱা নাই নেকি এইবোৰ?
পিছে ফুটবলতটো চোৱা হয় মাজে মাজে। কিন্তু, মই এটা গভীৰ চিন্তাত মানে তোমাৰ পৰা হৈছে মানে, ভাবি থকা হৈছে।
অ', চিন্তা ধাৰা পৰি থকা হয়। পিছে চিন্তা ধাৰাৰ মাজতে। খেল-ধেমালিবোৰৰ ওপৰত বেছিকে লক্ষ্য কৰিব লাগে।
অ, হয় বাৰু কথাটো, খেল-ধেমালি তোমাৰ দেহৰ কাৰণেও ভাল, এটা ধুনীয়া তোমাৰ সময়ো পাছ হয়। অলপ বন্ধু
উম, তোমাৰ খেল-ধেমালিয়ে তোমাৰ মগজু বিকাশ কৰে। এনে তুমি, এইবোৰ চিন চিন্তা পাতি ইমান কৰি নাথাকিবা, কাৰণ মগজুৰ কাৰণে বেছি চিন্তা পাতি বেয়াটো।
হয় বাৰু কথাটো, মোক ঘৰৰ মানুহও কয় মানে মোৰ অলপ চিন্তাটো বেছি হয়, মই ঘৰখনৰ মানে মাত একমাত্ৰ ল'ৰা যে। আৰু তোমাৰ দেউতাৰ অলপ বয়সো হৈছে। কিন্তু মই এতিয়ালৈকে এতিয়ালৈকে, একো এটা নিজৰ ভৰিত থিয় হৈ এতিয়ালৈকে, একো এটা কৰিব পৰা নাই। মোৰ সেইবাবে বিশেষ বহুতটা চিন্তা থাকে।
তাকে, তাৰ মাজত তুমি খেল-ধেমালিবোৰ কৰি পেলাই তুমি নিজৰ ব্যৱস্থা কৰিব পৰাটো।
উম, পিছে ফুটবল ইমান এটা খেলা নহয় গে, ভলীবল খেলিব যাওঁ।
অ', এয়া তুমি ভলীবল খেলা নেকি? মইও খেলিছিলো বাৰু আগতে। তুমি, কোনটো প্ৰশিক্ষণ চেণ্টাৰত তুমি ভলীবল খেলা।
মই তোমাৰ ৰেঙনিত খেলিছিলোঁ, আমাৰ ঘৰৰ ওচৰতে।
অ', অ', তোমাৰ মই ভলীবলৰ ওপৰত মানে, ভলীবল ইমান নেখেলিলোতো। তাৰ ওপৰত জ্ঞান নাই, তুমি ভলীবলৰ ওপৰত কি, কি জানা কোৱাচোন অলপ।
ভলীবলত তোমাৰ দুটা পাৰ্টিয়ে, যদি তোমাৰ খেল যদি খেলে
অ'।
তোমাৰ এটাত ছাইডে ছয়টাকে, ট'টেল তোমাৰ বাৰটা থাকিব লাগিব।
এটা টিমত মানে, বাৰজন কি সৰী বাৰজন থাকে নে ছয়জন থাকে প্লেয়াৰ?
এজনত ছয়জন আৰু দুটা টিম মিলি বাৰজন হ'ব।
দুটা টিমত বাৰজন থাকে ন।
উম, পিছে তুমি তোমাৰ গেম শে মানে যোনটো গেম খেলা হয়, সেইটো তোমাৰ শেষ হয় তোমাৰ পঁচিছ পইণ্টত।
অ', মানে এখন, এখন মানে গেম মানে টুৱেন্টি ফাইভ, পঁচিছ পইণ্টত মানে শেষ হয়।
অ', পিছে যদি তোমাৰ দুখন খেলুৱৈ পাৰ্টীয়ে যদি, বৰাবৰ যদি হয় তেতিয়া তোমাৰ ডিচাইডিং বুলি কয় মানে, সেইখন তোমাৰ পোন্ধৰ খতম হয়।
অ', মানে তোমাৰ এখন ধৰ মই জিকিলো, ধৰিলোৱা তুমি এটা টিম, মই এটা টিম ধৰ তুমি এখন জিকিলা, মই এখন জিকিলো, সেই টিম খনৰ পিছত ডিচাইডিং হয় ন।
উম, পিছে মানে কথাটো কি হয়, এতিয়া তোমাৰ দুখন এ খেল যদি দুটা পাৰ্টি জিকা হয়, পিছে আৰু কিছুমান পাৰ্টিও থাকে। আৰু বিশেষ সিমানতে সময়ো নহয় যদি খেলাই থাকিবলৈ সেইকাৰণে মানে দিচাই দিম বুলি এটা এ বস্তু আছে সেইটোত তোমাৰ পোন্ধৰ পইন্টত শেষ হৈ যায় আৰু যদি প টিম দুটাৰ যদি তোমাৰ সাত সাত যদি বা সাত তোমাৰো ধুই গ'ল বা মোৰ হাতটো আগত হৈই গ'ল তেতিয়া মানে এ টিমটো মানে জাগগাটো চেঞ্জ কৰি লোৱা হয়
মানে তোমাৰ লাষ্টৰ খেলখনত ডিচাইডিং খনত
অ
অ পিছে হেৰি তোমাৰ মানে দুটা টিমৰ মাজত কেইখন খেল খেলা হয়
তোমাৰ তিনিখন খেলা হয়
তিনিখন তিনিখনৰ ভিতৰত কি মানে তোমাৰ দুখন জিকিলে তিনিওখন খেলিব লাগিব নেকি দুখন জিকিলেও হয়
মানে যদি তুমি দুখন খেল যদি তুমি একেবাৰতে যদি দুখন খেলি দিয়া তেতিয়া তুমি তিনিখন খেলিব নালাগে যদি এখন খেলাচ সেইটো পাৰ্টি এটা যদি জিকি যায় এবাৰ যদি তুমি জিকি যা সেই তেতিয়া তিনিখন খেলিব লগা হয়
অ মানে তোমাৰ লাতে লাতে তোমাৰ জয়লাভ হলে তোমাৰ মানে তিন নম্বৰখন খেলিব নালাগে ন উ পিছে তুমি ভলীবলৰ কোনটো পজিশনত খেলা
মই তোমাৰ লিফ্তা আখিলো
অ লিপটাৰ মানে একেবাৰে যে নেটৱৰ্চো লাগি থাকে সেইজন ন
হয় সেইজন প্লেয়াৰ মানে খেলৱেই তাত যিমান খিনি মৰা মানে তোমাৰ স্মেচা থাকে চাপ মৰা সিহঁতক মানে বল বনাই দিব লাগে সেইজন খেলুৱৈ
অ কিন্তু মই জনত দেখোন এটা এটা টিমত বাৰজন থাকে বাৰজনৰ ভিতৰত ছজনে খেলে আৰু ছ জন তোমাৰ বহি থাকে তেওঁলোকৰ যদি কিবা
হয় মানে বাৰজনো থাকে অ কিবা যদি সিহঁতক ক্ষয়গ্ৰস্ত যদি হয় দেহৰ তেতিয়া সেই সলনি কৰি সেই বাহিৰত থকা ছটা খেলিব পাৰি সেইকেইটাক তোমাৰ ছাবচিডি প্লেয়াৰ বুলি কয়
অ অ পিছে তুমি খেলবোৰ যে খেলিব যোৱা তুমি বহি থকা নে নে মেইন টিমত খেলা
মই মেইন টিমতে খেলো
অ তুমি তোমাৰ এটা দিনত তোমাৰ মানে তোমাৰ তুমি য'ত খেলা লিপটাৰ তাত মানে তোমাৰ স্মেচাৰ কেইজন থাকে বা
ইচ্মেচাৰ তোমাৰ এজন দুজন তিনিজন চাৰিজন থাকে যদি লুটেশ্যন হয় তেতিয়া তোমাৰ পাচ পাঁচজনেই মাৰে যদি লটেশ্যন নহয় যদি ফিক্স হয় তেতিয়া তিনিজন থাকে। এটা ইউনিভাৰ্চেল এটা কাউণ্টাৰ আৰু এটা চিন্তাবাৰ
অ', অ', পিছে তুমি ৰটচনো খেলা নেকি
হয় মানে বেছিভাগ খেলত তোমাৰ চবতে ইমান এটা সুযোগ নাথাকেতো তোমাৰ ফিক্স খেলা এনে কিছুমানে বেছি ভাগত লুটে চনে খেলা হয়।
উ তোমাৰ ৰোটেশচন মই জানো বাৰু কিন্তু ইমানো ভালকে ৰটেশচনৰ ওপৰত মোৰ জ্ঞান নাই ৰটেশচনো ক নে কটা থাকে কি থাকে। বা
লটেশ্যন মানে কেনেকুৱা ঘূৰি থাকিলে হ'লো আৰু এতিয়া যদি তুমি একত আছা তাৰপিছত দুইত যাব লাগিব তাৰপিছত তিনিত যাব লাগিব চাৰিত যাব লাগিব পাঁচত যাব লাগিব।
অ', মানে তোমাৰ এটা এটা স্থান পাৰ হৈ গৈ থাকিব লাগে মানে
অ', মানে পইণ্ট পাই পাই থাকিলে তোমাৰ লটেশ্যন হৈ হৈ গৈ থাকিব যদি তুমি পইণ্ট প যদি তোমাক কমি যায় তেতিয়া তোমাৰ লোকেশ্যন নহয়।
অ', ৰুটনটো এইটো মানে গেমতটো দেখি পেলে ভাল লাগে মোৰ মানে খেলা নহ'লগৈ, ভাবি থাকোতেন ভাবি থাকোতেন
পিছে মানে ভলীবল খেলটো এনেকুৱা এটা খেল হৈছে, তুমি যদি সেই খেলটো যদি চাই বা থাকা সেই তুমি মানে দেহ দে মানে তোমাৰ শৰীৰটো ৰখাব নোৱাৰিবা, খেলটো মানে ইমানেই আকৰ্ষণীয়। দেখি থাকিলে তুমি ৰখি থাকিব নোৱাৰিবা মানে খেলিব মন গুচিয়ে যায়।
উম সেইটো হয় বাৰু।
উম', পিছে খেলি মই বহুত ভাল পাওঁ, এতিয়া মানে অকমান অসুবিধাৰ কাৰণে ইমান এটা যোৱা নহয়, পিছে কেতিয়াবা মাজে মাজে যোৱা হয় বন্ধু খিনিও লগ চগ ধৰিলে। কেতিয়াবা যোৱা হয় খেলিবলৈ।
উম, খেলটো খেলিও বহুত, তোমাৰ ভাল লাগেতো।
উম, পিছে তুমিও আহিবা এদিন খেলিবলৈ।
পিছে মই খেলিবলৈ যাম সময় সুবিধা মিলিলে।
অ', পিছে তোমাৰ যদি দুয়টা খেলুৱৈ পাৰ্টীয়ে যদি তোমাৰ খেল যদি খেলি থাকে, আৰু কিছুমান মানে এতিয়া সেইটো পাৰ্টি খেলি আছে, সেইটো পাৰ্টি পইণ্টটো বেছি গ'ল আৰু এইটো পাৰ্টি পইণ্টটো কমি গ'ল তেতিয়া তোমাৰ এটা টাইমত ল'ব পাৰি টাইম। সেই টাইমটোত, অ' সেই টাইমো মানে তোমাৰ এটা পাৰ্টিয়েই দুবাৰ ল'ব পাৰে, তাৰ ওপৰত নোৱাৰে মানে।
উম, উম বুজি পালো বুজি পালো।
উম। পিছে আৰু যদি তোমাৰ কিবা জানিব লগা যদি আছে তাৰ বিষয়ে মোক ক'ব পাৰা।
নাই সেইবোৰতে হ'ব তুমি, মোক প্ৰথম প্ৰথমে গ'লে তোমাৰ বোলে কিবা গভীৰ চিন্তা তাত পৰি আছা, কি বিষয় লৈ পৰি আছে কোৱাচোন।
মোৰ মানে গভীৰ চিন্তাটো কি হৈছে, মই নিজৰ ভৰিত থিয় আহি পেলাই কো তাক কৰিব পৰা নাই, হ'লেও মানে সৰু সুৰাকে তোমাৰ কেতিয়াবা কেটেং চেটেং থাকিলে বা গাড়ী চাড়ী কাম থাকিলে মোৰ কিবা এটা হাত খৰচ ওলাই থাকে। কিন্তু মানে ভৱিষ্যতে কি কৰি খাম সেইটো ৰাস্তা মোৰ মুকলি হোৱা নাই।
অ', সেইটো আমাৰ মানে, তোমাৰ কি হয় আমাৰ মানে মানে যিবোৰ নিবনুৱা থাকে, নিবনুৱা বিলাকে কিবা মানে কষ্ট কাম বোৰৰ ওপৰত একেবাৰেে, তোমাৰ ধ্যান নাথাকে। যিবোৰ তোমাৰ, আজিকালি তোমাৰ খেতিয়ক কমি আহিছোয় তুমি খেতি কৰিব পাৰা। তাৰ তাতো তোমাৰ ধুনীয়াকে চল থাকিব পাৰা। তাৰ উপৰিও তোমাৰ ঢেৰ, কিবা কিবি ব্যৱসায় আছে ঘৰতে।
উম। পিছে তুমি যদি তোমাৰ তাৰ বিষয়ে যদি অলপ কিবা অভিজ্ঞতা আছে, তেনে মোক জনাব পাৰিবা।
জনাবলৈ মানে তুমি তুমি যদি ভাবিছা মই ব্য্ৱসায় নকৰো কিবা চৰকাৰী চাকৰিয়াৰ চাকৰিৰ বাবে মই কিবা প্ৰযুক্তি আগবঢ়া তেতিয়াহ'লে তুমি ৰাতিপুৱা ৰাতিপুৱা, তুমি অলপ দৌৰা লং জাম কৰা তাৰ পিছত, হাইজাপ মৰা, তোমাৰ সেনেকুৱা বোৰ তুমি কৰা তাৰ পিছত চৰকাৰী ত কৰি ওলাই তুমি নথি পত্ৰ আগবঢ়োৱা, তাৰ পৰা তুমি ধুনীয়াকৈ চাকৰি পাব পাৰা।
মানে কাম কথাটো কি হ'ল এতিয়া মানে চাকৰি কৰিব মই পাৰো কিন্তু ঘৰখনৰ মানে একমাত্ৰ মোৰ ল'ৰা আৰু এজনী বাও আছে যে বিয়া দিবলৈ। সেইকাৰণে মানে মই ঘৰখন মানে এৰি যাব বিচৰা নাই। যদি মই ঘৰতে যদি তোমাৰ কিবা কৰিব পাৰি যদি যে পেটটো পুহিব পৰা হয় ঘৰৰ মানুহখে যদি চলাব পৰা হয় তেতিয়া মোৰ কাৰণে ভাল আছিল।
তেতিয়া হলে তুমি এটা কাম কৰা তোমালোকৰ পিছফালে যদি মাটি আছে তুমি সৰুকে বাঁহৰে ঘৰ এটা বনাই তাত তুমি হাঁহ মুৰ্গী অলপ পুহিব পাৰা, এতিয়া বাৰিষা চিজনো, হাঁহো তোমাৰ পথাৰত এৰি দিলেও যথেষ্ট ডাঙৰ হ'ব।
উম।
তেনেকে তুমি চলিব পাৰা।
উম, হয় বাৰু কথাটো। পিছে এনে হাঁহ যদি তোমাৰ পোহা হয় এনেই তোমাৰ মাহেলী কিমান এটা খৰচ হ'ব হাঁহৰ লগত লাগি থাকিলে?
এই বেছি নহয়, খুব বেছি তুমি এটা কাম কৰিবা এই যে তোমাৰ চাউলটো যে মিললে ধান যে মিললে নিয়ে ধানৰপৰা তোমাৰ যোনটো পতা নোলায়? সেই পটানটো তুমি কিনি কিনি আনিবা, দহ টকাকে ল'ব পাৰ কেজি।
অ'।
কিনি আনি পেলাই তুমি সেইটো এমাহ খুৱাব পাৰিবা, যদি দহ কেজি মান কিনি আনা যদি হাঁহ বিছ টা ত্ৰিছটা হয় খুৱাব পাৰিবা আৰামছে।
অ'।
তাৰ লগত তুমি তাতে চাউলো পায়, ভঙা চাউল, ভঙা চাউল অলপ তুমি সিজাই সিজাই দিব পৰা, সিজাই পেলাই চাউল কৰি পেলাই তিনি টাইম বা দুই টাইম দিলেও হ'ল, যদি এৰা থাকে এক টাইম দিলেই হ'ল কাৰণ এৰা থাকিলে তোমাৰ কেঁচু, মাটি এইবোৰ খাই থাকেতো হাঁহে।
হয় বাৰু।
তুমি এইবোৰ কৰি মেলি থাকিব পাৰা, তুমি এটা কাম কৰিবা দিয়া
কোৱা?
তোমাৰ অহা সপ্তাহত তুমি ভাল কে দিন বাৰ এটা চোৱা, তাৰ আগতে ঘৰ টো বনোৱা মই তোমাক, তুমি আমাৰ ঘৰলে আহিবা, মোৰ হাঁহ অলপ আছে এটা এখন মানুহৰ ঘৰত পোহেতো তাৰপৰা মই ক কথা বতৰা পাতি তোমালে মই লোৱাই দিম।
হ'ব বাৰু, ধন্যবাদ।
অ' দিয়া ঠিক আছে।
উম, উম।